অ হেল্ল' হেল্ল' অ শুনিছা
খবৰ পাতি ভাল বন্ধু
ভাল ভাল তোমাৰ
ভাল খবৰ পাতি বাকী কি কৰি আছা
ঘৰতেইতো ৰবা
কামত যোৱা নাই নেকি
নাই নাই কামত যোৱা নাই এতিয়ালৈকে ৰবা
উম উম ঠিকে আছে বাৰু বা বাকী লা লাঞ্চ কি কৰিবা মইও আজি ঘৰতে আছো
অ অ
আজি নহয় কেইদি দিনমানৰ পৰা মই ঘৰতে আছো প্ৰায় চাৰি পাঁচ দিনৰ হ'ল
উম হয় বাকী আজি আমি হেৰি তোমাৰ চৰাই ভাল লাগে নে
মোৰ কাৰণে চৰাই ভাল লাগে বাৰু চৰাই আছিল‌ও মোৰ ঘৰত
ভাটৌ চৰাই আছে।
অ' ভাটৌৰ চৰা পোহা তামানে?
অ' পো-পোহিছ, পোহিছিলো এতিয়া মৰি গ'ল।
মৰি গ'ল নেকি? আৰু কিচ চৰাই ভাল লাগে তোমাৰ?
ভাটৌ, কুলি
আৰু আমাৰ গাঁৱত ইয়াত বহুত আছে কিন্তু চৰাই, বহুত চৰাই আছে।
গাঁৱতটো আৰু বেছিকে চৰাইঅৰ মাত খুনা যায় ইয়াতেটো নাপায়েই।
অ' তোমাৰ হেৰি, তোমাৰ আছে বহুত কুপ্তি, তোমাৰ
এই গ-গছ, গছ-গছনি কাটাৰ পৰা চৰাইয়ো বহুত কমি গৈছে।
কমি গৈছে।
হয় নে? হয় নে? চৰায়ো মাছ চৰাইঅৰ মেইন ঘৰে আছিল আ-গছ গছনি মানে গছ, গছ। গছৰ-গ-গছৰ ওপৰত এ-এতেইয়া কৰিছিল বা কৰিছিল
হয়, হয়। হয়, হয়, আৰু তোমাৰ হেৰি তোমা-এতিয়া তোমাৰ হেৰি আ যিচ চৰাই সৰু, সৰু চৰাই চকা চৰাই বুলি কৈযি চানা একদম সৰু তোমাৰ মাৰি গলত যি, ঘনচিৰিকা কয় ন। অ' নাৰিকলত যিয়ে সৰু, সৰু বাঁহা লৈ থাক তোমাৰ একদম নাৰি, অ', নাৰিকলৰ পাতদৰে যি ইয়াত
হা, হা ঘ-ঘনচিৰিকা।
নোহোৱা হৈ গৈছে দেখোন আমাৰ ইয়াত।
উম এ-তেতিয়া এজ এ-এ চৰাই বুলি ক'লে মই অকল কাউৰীহে বেছি দেখা পাওঁ।
কাউৰীটো চৰাই, মানে কাউৰীটো তুমি কি মানে কি ভাবা? কাউৰীটো দেখোন আমাৰ মানুহবিলাকে
কাউৰী কা-কাউ, কাউৰী চৰাই নহয় মানে চৰাই নপৰে, কাৰণ কাউৰিয়ে চব খাই ন'।
চব খাই অ', ই মাছো খায় ন'?
মাছো খায়। মাংসও খায় উম
আব
খগুনৰ দ্বৰে খগুনৰ দ্বৰে খগুন চিনি পোৱা ন খগুন
ডাঙৰ চৰাই
খগুনো এতিয়া দেখা পোৱা নাযায় মাজে মাজে দেখা পা মাজে মাজে এতিয়া কি মেইন সমস্্যা গছ গছনিৰ কাৰণে হৈছে এইবিলাকৰ
অ গছ গছনি নাই এতিয়া তোমাৰ আৰু টাৱাৰ বিলাক যি হৈছে টাৱাৰ
উম ডাঙৰ ডাঙৰ ডাঙৰ টাৱাৰৰ কাৰণে
অ পাৱাৰ বিলাকৰ কাৰণে তাৰমানে চৰাইবলাকে হেৰি হৈছে বহুত সেইবিলাকৰ পৰাই
ব বহিব বহিব নোৱাৰে ন টাৱাৰত বহিলে কাৰেণ্ ছত লাগে
ন কাৰেন্টতটো লাগে আৰু তোমাৰ হ হয় কাৰে টাৱাৰৰ পৰা তমাৰ ৰেডেনট হৰি যায় তোমাৰ একদম হেৰি হৈ যায় হাই্ৰেন হৈ যায় যেনেকে আমাৰ মোবাইলত তেনেকুৱ হয়
অ এই মৰিছাইটোলে
তোমাৰ আৰু এটা চৰাইছোৰিফুল্লা নাম শুনিছানে অ হাৰগিল্লা চৰাইটোো নাইক ইিয় নো মাৰামাৰী আাতো নাই
এতি এতিয়া যে এটা চৰাই আছিল কিনা মাছ যে খাই
অ মা বি যও অ কিবা বুলি কৰবা তোমাৰ দেও কিবা দোও বুলি কয় দেও দ ন কি তোমাৰ হেৰিা যাও আহ আৰু আছে
এ এতিয়া পৃথিৱীৰ পৰা জন্তুতো কমি আছে কমি আছে কিন্তু চৰাইে বহুত কমি আছে চৰাই বুলি ক'লে মই কাউ কৰিয়ে দেখাব কোনটো
ত ঋত তঋত ত
কাউৰীও ইমান দেখা পোৱা নাযায় আজিকালি
কউৰিতো চহৰত বেছি থাকে তোমাৰ চহৰ বিলাকত তোমাৰ বহুত থাকে ত।
উম',
আৰু তোমাৰ হেৰি চৰাইটো ময়ুৰ চৰাই যি আছে।
অঁহ ',
সেটো চৰাইটো ভাল লাগেই। আমাৰ হেৰি চৰাই চৰাইৰ ভিতৰত চেকি পৰে নেকি তোমাৰ আমাৰ ৰাষ্ট্ৰীয় চৰাই।
অহ ', হা - হা ময়ুৰ ময়ুৰে হয় ৰাষ্ট্ৰীয়।
এইটো ভাল লাগেটো যি
এইটো - এইটোতো অকল চিৰিয়াখানাত গ'লেহে দেখা পায়।
অহ আমাৰ ইয়াত নাই। তোমাৰ হেৰি মাহাত পায় তোমাৰ এই অভয়াৰণ্যত মাহাত পায় তোমাৰ পবিতৰা কাজিৰঙাত এইবিলাকত
অহ ', এইবিলাকত থাকে এইবিলাকত থাকে য'ত জংঘল জংঘল এৰিয়াত থাকে।
ময়ুৰ চ ময়ূ চৰাটো কিন্তু ম পানী ময়ূৰ চৰাটো কিন্তু। খুব ভাল লাগে মোৰ। পাখি মেলিলে বহুত ভাল লাগে এইটো চৰাই বহুত এইটো বহুত ভাল লাগে চৰাইৰ। ত' মোৰ সেইটোে ভাল লাগে মোৰতো বহুত ভাল লাগে।
ময়ূৰে ভাল লাগে ন তিয়াঁ চৰাই অঁহ ', তিয়াঁ চৰাই তিয়াঁ ভাল লাগে বাৰু যোনটো কথা কয় ন।
অহ ', সেইটো ভাল লাগে সেইটো বহুত ভাল লাগে। আৰু অকনমান চৰাই আছে তেনেকে।
আঁ - আমাৰ ভাটৌ ভাটৌ চৰ কিছুমান আছে ন। ভাতৌ চৰাইও কথা ক'ব জানে অলপ - অলপ। অহ ', - অহ ', আমাৰটো জানিছে এতিয়া - এতিয়া আৰু আৰু নাই।
ভাটৌ চৰাই - ভাটৌ চৰাই এ পূঢ়ে আমাৰ ইয়াত।
মেইনলি এইবিলাক চৰাই পুঢ়িব নালাগে পোহাৰ কাৰণে মৰি ল মে বি মোৰ মতে
ভাটৌটো -ভাটৌটো থাকেই কিন্তু তোমাৰ। ভালকে ৰাখিলে।
উম', কেচটোও ডাঙৰ আছিল। কিয় বা মৰিল গৰমৰ কাৰণে হ'ব পাৰে।
তেল বুলি কয় শাক তেল চৰাই আমাৰ।
তাক নাম- নাম শুনা শুনা লাগিছে বাৰু।
থাকেল চৰাই থাকে এটা তোমাৰ চৰাইটো তো মানে দেখাত ধুনীয়া চৰাই একদম। সেউজিয়া তোমাৰ একদম।
উম এ এটা যে চৰাই আছে কাক আ কিবা যে গছত যে ফুটা কৰে যে।
তোমাৰ মই চৰাইটি নাপাইয়ে পাহৰি
ইং ইং ইং ইংলিছত। টো জানো বাৰু অসমীয়াাতো মনত পোৱা নাই।
হয় ইংলিছতো নাই নালাগে দিয়া ইিংলিছত পঢ়ি।
অ', অ', কাত কাত কিবা আছিল কাত কাত।
তোমাৰ হেৰি অ, বনাাই।
উম গছৰ ভিতৰতো ঘৰ বনাই।
অ গছৰ ভিৰতত ঘ আৰু তোমাৰ হেৰি হাকিয়াল চৰাইটো তোমাৰ পাৰাৰ দৰে। হেৰি কৰে তোমাৰ অ তাৰমানে কি তোমাৰ সেইটো চৰাই আমাৰ মানুহ বিলাকে খায়ো তাৰমানে তেল আছে তোমাৰ তেল আ
অ ৰ'বা ৰ'বা ৰ'বা ৰ'বা এইটো চৰাই নদীত থাকে ন?
নদী নহয় আমাৰ ইয়াত হেৰি মাখাত থাকে তোমাৰ এই তোমাৰ যি আটা গছ আছে।
উম।
কি হৈছে?
উম।
তাৰ গুটিবিলাক খাব আহে যেতিয়া আঠাৰ গুট বিলাক লাগে।
উম পা পা পাৰ চৰাইবাৰো খাওঁ।
অ', আ এই শাকেল চৰাইটো তোমাৰ এতিয়া আটাৰ গুটি খুলিব ন তেতিয়া গুটি বিলাক খাব।
অঁ,
চৰাই গুটিবিলাক খাই কিনু গুটিছে জ্বলে আৰু গুচি যায়
কিছু কি এটা চৰাাই আছে না নদীৰ মাজত যে থাকে বগা বগা টাইপ।
নদীৰ পাৰত, কিবা?
বগলী নে অ ব ব বগলি নাম আছিল সিটোৰ বগলী।
অ বগলীতো আছে বগলী।
এ এ এতিয়াহে মনত পৰে মাছ যে খাই অ এইটোৱে এতিয়াহে মনত পৰিলে এই চৰাই কথা ওলালেহে মনত পৰে বুজিছা।
হয় বগলীটো তোমাৰ চৰাইত নপৰে কি জানি।
চৰাইত নপৰে কিন্তু তেহঁতৰে কালচাৰত পৰে ন'। এটাৰে প প্ৰ ইয়াত পৰে।
অ', বগলী চৰাই, চৰাই বুলি কয় আমাৰ ইয়াত কিন্তু তোমাৰ এনে চৰাই হেৰি নহয় সেইটোত।
উম, মাছো খাই ন'।
মাছ মই বেছি খাওঁ, অ', বগলী মই ড্ৰেইনতে বেছি দেখা পাওঁ। ডাঙৰ, ডাঙৰ ড্ৰেন যে, আছে গুৱাহাটী
অ'।
তাতে দেখা পাওঁ আৰু গাঁৱত গ'লে পথাৰত দেখ
এ, গাঁৱত মানে কি-কেতিয়া ওলাই জানা বেছিকে তোমাৰ যেতিয়া পথাৰত তাৰ মানে এই ট্ৰেক্টাৰ বিলাকে হেৰি মাৰে তোমাৰ অ' হাল বাই, হাল বালে যেতিয়া, যেতিয়া তুমি হাল বালে তেতিয়া পানী বিলাক তাকে
হয়, হয় তে
পানী বি, পানী বিলাকত যেতিয়া মাছ বিলাক উঠি আহে তেত বগলী বিলাকে মাছটো উঠাই লৈ আহে।
উম, উম, প-প-প-পথাৰত যেতিয়া ধান ৰোৱাৰ আগত ট্ৰেক্টৰ চলাই তেতিয়া দেখা পাই
উম, তেতিয়া হেৰি কৰে এইটো
বাকী আৰু বেলেগ চৰাই
বুলি নাম কি দেখাত তোমাৰ হেৰি তোমাৰ সজিয়াই য
সেউজীয়া
সেইটো তোমাৰ হেৰি থ তোমাৰ আ কি খাই?
আদি আজিকালি আৰু দোকানত চৰাই পোৱা যায় একদম মেডিচিন দি যে বনাই।
অ' মেডিচিন সেইটোতো দোকানত বিক্ৰী কৰে তোমাৰ এতিয়া। চব কি আছৰ মই হবি কি কৰা এতিয়া?
তিয়া চৰাই অ'।
তিয় চৰাই বিক্ৰী কৰে এতিয়া।
চৰাই আনিম চাগে এটা, তিহা চৰাই আনিম চাগে এইবাৰ।
হয় নেকি, মোৰ চৰাই দিন হোৱা নাই। আৰু তোমালোকৰ চৰাই তোমাৰ এই কুপ্তি যি আছে কুপ্তি চৰাই,
আহ অ গম পাওঁ গম পাওঁ,
উম
এইট ভাল লাগে তোমাক। ঠিক আছে দিয়া
দিয়া দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি ধন্যবাদ।
পিচত কথা পাতিম আমি,
আহ ছাৰ এই বিষয়ে আৰু আগবাঢ়িলে ছাৰ।
অঁ ঠিক আছে দে, অ'অ'